হেল্ল' অ' শুনিছা নে বাৰু শুনিছোঁ মোৰটো শুনিছা নাই
অ শুনিছোঁ শুনিছোঁ।
কি কৰি আছা।
এয়া আছোঁ এনে বাহিৰতে বহি তুমি।
মই আছোঁ এনেই বাৰু।
উম
বাকী ঘৰত চবৰেই ঠিকেই আছে নে
মোৰ ঠিকে আছে আৰু নাইও। আমাৰ
মোৰ ঠিকেই বাৰু যেনে তেনে আছোঁ আৰু
বাকী কথাটো হৈছে তোমাৰ তোমাৰলৈ ফোন কৰিলোঁ এটা বিশেষ কাৰণত।
হয়
এটা আলোচনা এটাৰ কৰিম বুলি ফোন কৰিলোঁ।
কোৱাচোন?
এই আলোচনাটো হৈছে, তোমাৰ আমাৰ তুমি চাবা, ভাৰতবৰ্ষৰ হৈছে এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ
হয়
গতিকে এই ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰখনত- যি ধৰ্মৰ ভেদাভেদ এতিয়াও দেখা যায়।
হয়, হয়।
গতিকে, এই ধৰ্মৰ ভেদা ভেদ ধৰ্মৰ ৰাষ্ট্ৰত যেতিয়া এখন এ ধৰ্মৰ- ভেদাভেদ দেখা গৈছে। এই ক্ষেত্ৰত তুমি কি কব বিছাৰিবা?
ধৰ্মৰ ভেদা -ভেদ বুলি তোমাৰ এতিয়া ভাৰতবৰ্ষৰ পৰা অসমৰ বহুতো জাতি জন জনগোষ্ঠী- যে বাস বসবাস কৰে।
হয়।
সকলোৰে ধৰ্ম বেলেগ-বেলেগ।
হয়।
কিন্তু আমি ধৰ্ম বেলেগ- বেলেগ হোৱাৰ লগতে আমি মানুহখিনি একেই।
উম।
কিন্তু আমাৰ যিখিনি হিন্দু ধৰ্ম আৰু মুছলিম ধৰ্ম যে বিশেষ- কে ভেদা -ভেদ দেখা যায়।
হয়।
এতিয়া তোমাৰ এজ- আমাৰ হিন্দু মানুহখিনিয়ে ভেদা -ভেদটো কৰে। কিন্তু মুছলিম মানুহখিনি আমাৰ লগত ভেদা -ভেদ- ইমান এটা কৰা দেখা নাযায়। কাৰণ তোমাৰ- এজ, তুমি চাবা এজন মুছলমান মানুহ যদি হিন্দু মানুহৰ ঘৰত আহে- তেতিয়া তোমাৰ কি কিছুমান মানে- কিছু- কিছু লোকে তেওঁলোকক ভিতৰলৈ বা- ভিতৰলৈ সোমাবলৈ বা ভালদৰে বহিবলৈ নিদিয়ে।
উম।
তোমাৰ তেওঁলোকক কোনোবা এটা খোৱা বস্তু দিলে, তেওঁলোকক খোৱা কাপটো নিজেই ধুই থৈ যাব লাগে।
হয়।
কিন্তু মুছলমান মানুহৰ ঘৰলৈ গ'লে- আমাক ভালদৰে হিন্দু মানুহক শুশ্ৰূষা কৰে আৰু তোমাৰ বিভিন্ন ধৰণৰ- কোৱা মানে আপ্যায়ন কৰি আমাক পঠিয়ায়।
হয়।
কিন্তু আমাৰ হিন্দু মানুহ, মুছলমান মানুহৰ ঘৰলৈ যাব য গলে তেওঁলোক- মানে অশুদ্ধ হব বুলি ভাবে।
হয়। এতিয়া তুমি আৰু এটা কথা চাব পাৰা যে- আমাৰ যি ধৰ্ম ব্যৱস্থা
হয়।
সেই ব্যৱস্থাত কেৱল- হিন্দু মানুহসকলেহে ধৰ্মৰ এই ভেদা -ভেদটো বেছি- পৰিলক্ষিত হয়।
হয়, হয়।
তুমি ক'লাই যে তোমাৰ ধৰা মুছলমান, হিন্দুৱে এই কথাটো ক'লা।
হয়।
সেই মুছলমান সকলক তুমি বাদেই দিয়া, তোমাৰ ঘৰলে যদি- আদিবাসী আমি বাঙালী বুলি কওঁ বাংলাদেশৰ পৰা প্ৰৱৰ্তন হোৱা, -
হয়।
সেইখিনি হওঁক বা তোমাৰ অইন কিবা- জনগোষ্ঠীয় এজন ব্যক্তি যদি এঘৰ এ এ এঘৰ হিন্দু। মানুহৰ ঘৰলে আহে।
হয়।
বা হি যদি তোমাৰ ড্ৰয়িং ৰুমতে বহক বা এখন চকীতে বহে বা চাহ একাপ খাই, এইখিনি যদি কৰে।
হয়।
তেন্ত সেই জেগাটো সেই কাপটো সেই গুজেখিনি অশুদ্ধ বুলি কয়।
হয়, হয়।
আৰু সেই অশুদ্ধ বুলি গণ্য কৰি তাত পানী ছটিয়াই, সেইখিনি ধুই দিয়া হয় মানে। বিভিন্ন ধৰণৰ তুমি। এ অন্ধবিশ্বাসৰ দৰে বা কুসংস্কাৰৰ দৰে কিছুমান কাৰ্য সাধন কৰে।
হয়।
আৰু ভাৰতীয় সংবিধান অনুসৰি ভাৰতবৰ্ষ হৈছে ভেদাভেদহীন এক ধৰ্ম নিৰপেক্ষ ৰাষ্ট।
হয়।
আৰু যি সংবিধানৰ, নিৰ্দেশনা সকলোৱে মানি চলিব লাগে।
হয়।
কতেনেখন ভাৰতবৰ্ষতে এনেধৰণৰ ক্ৰিয়াকলাপ বোৰ সংঘটি সংঘটিত হৈ থকা দেখা গৈছে।
হয় আমাৰ ধ ধৰ্ম লাগে আমাক, কিন্তু আমাৰ ধৰ্ম লগতে ভগৱানতো একেজনেই, কিন্তু আমাৰ হিন্দু ভাষাত ভগৱান বা ঈশ্বৰ বুলি কোৱা হয়। আৰু মুচ মুছলিম ভাষাত খুদা বা আল্লাহ বুলি ক কোৱা হয়।
হয়' কিন্তু ভগৱান এজন, ভগৱান, একচলি এই যে মানুহে কয়, মুছলমান মানুহসকলে সেই ভগৱান বুলি নকয় বা হিন্দু মানুহসকলে আল্লা বুলি নকয়। ইয়াত ভগৱানৰ পৰিৱৰ্তন নাই, ইয়াত পৰিৱৰ্তন আছে অকল ভাষাৰ।
ভাষাৰ হয়।
সেই ভাষিক উচ্চাৰণৰ যোগেদিহে, ভগৱানৰ নামটো বিভিন্ন ঠাইত বিভিন্ন ৰূপে উচ্চাৰণ কৰা হয়, যেনে মুছলমান সমাজত আল্লাহ খুদা। হিন্দু সমাজত ঈশ্বৰ ভগৱান তেনেধৰণে উচ্চাৰণ কৰা হয়।
হয়' হয়‌' হয়'।
কিন্তু সেই উপাস্য যোগ দেৱতা এজনেই।
তোমাৰ এতিয়া হিন্দু আৰু মুছলমান সকলৰ কথা আহিছে যদি মই এটা কথা কওঁ তোমাক। তুমি চাবা হিন্দুসকল মানে তোমাৰ হিন্দু, মুছলমান হলেও কিছুমান কুসংস্কাৰ আছে। তোমাৰ হিন্দু মানে কোনোবা ছোৱালী, মানে মুছলমান পুৰুষলৈ যদি বিয়া হৈ যায়, তেতিয়া তেওঁলোকক তেজেৰে গা ধোৱা হয়, গৰুৰ তেজেৰে।
হয়' হয়'।
তোমাৰ সেইটো এটা ডাঙৰ কুসংস্কাৰ বুলি মই ভাবোঁ।
হয়।
গোৱা গো পালন এটা
কুসংস্কাৰ তোমাৰ তুমি যে কলা হিন্দু মুছলমানৰ ভেদা ভেদৰ এই কাৰণটো আৰু এটা কাৰণত উদ্ভৱ হৈছে। আমাৰ হিন্দু সমাজত যিটো গো গৰু অৰ্থাৎ গাই গৰু।
হয়।
যাক গো মাতা হিচাপে তোমাৰ মানে তোমাৰ পূজা অৰ্চনা কৰা হয়।
হয়, হয়।
কিন্তু সেই গো মাতাকে বা সেই গৰু গাইকে মুছলমান সমাজত খোৱা হয় মাংসৰূপে খাদ্যৰূপে খোৱা হয়। যি সমাজত গৰুৰ পূজা কৰা হয়, গৰুক ভৰি ধুওৱা হয় সেই সমাজত আৰু অন্য সেইখন ইখন সমাজত গৰু তেজেৰে ন কইনাক গা ধুওৱা হয়।
হয়।
এনে নীতি নিয়মবোৰৰ জৰিয়তে হিন্দু বা মুছলমান সমাজৰ মাজত ধৰ্মৰ কিছু প্ৰভেদ দেখা গৈছে। আৰু হিন্দু মুছলমানতকে বিশেষকৈ বৈদিক যিখন সমাজ এই বৈদিক ধৰ্মৰ সমাজ।
হয়, হয়।
এইবোৰত ইয়াৰ প্ৰভাৱ আৰু বেছি হিচাপে দেখা যায়।
হয়।
গতিকে এইখিনি আমি নিশ্চয় আমি নিৰ্মূল কৰিবই লাগিব।
হয়। আমাৰ প্ৰথমতে আমি কৰিব লাগিব হিন্দু মুছলমানৰ যিখিনি ভেদা ভেদ আছে, যিখিনি ধৰ্ম ভেদা ভেদ আছে।
উ
যিখিনি আমাৰ নিয়ম বেলেগ বেলেগ সেইখিনি আমি একেই কৰিব চাব লাগিব।
হয়, হয়।
আমাৰ মন্দিৰ আৰু মছজিদ বেলেগ বেলেগ, কিন্তু আমি দুই এতিয়া যদি একে একেটা স্বৰূপে যদি চাওঁ কিন্তু সেইটো একেই।
হয়।
তাত অ অলপমান ভাষাৰ পৰিৱৰ্তন আছে।
সেইটোকে মইও মইও তোমাক আগতে কলোঁ যে মন্দিৰেই হওঁক মছজিদ হওঁক গীৰ্জাই হওঁক
হয়।
বা বৌদ্ধৰ কিছু উ বৌদ্ধ ভিক্ষুক স্থানেই হওঁক, কোনো স্থানৰ তোমাৰ ভগৱান বেলেগ নহয় একেজন ভগৱানেই।
ভগৱানে কেইজন হয়।
কিন্তু পৰিৱৰ্তনটো আহে ভাষিক বা খাদ্ খাদ্য আংগিক বা উচ্চাৰণ তেনেকুৱা ক্ষেত্ৰতহে পৰিৱৰ্তনবোৰ পৰি পৰিলক্ষিত হয়।
হয়, হয়।
আৰু এইখিনি যদি তুমি জনসাধাৰণৰ মাজত যদি সজাগতা অনা, বা এই ক্ষেত্ৰত যদি তুমি কিছু মতাৰ্দশ পাবা নিশ্চয়, এই সমাধানৰ এই মানে সমস্যাটো সমাধান হ'ব বুলিয় আশা কৰিব পাৰি।
অকলে, অকলে আমাৰ গোটেই, সমাজখনৰ অভিমুখে যাওঁ আমি। তুমি বা মই কিন্তু, আমি সেই, সমস্যাটো সমাধান কৰিব নোৱাৰিম। কিন্তু আমিহে এটা সমস্যা হৈ পৰিম, সমাজখনৰ বাবে।
নিশ্চয় নোৱাৰিবা, যদি তুমি অকলে সেই, সমাজখন এই সমস্যাটো সমাধান কৰিবলৈ যোৱা, তেন্তে তোমাক সমাজপক্ষত এজন বিদ্ৰোহী হিচাপে, তুমিয়ে মানে থগ, প্ৰবঞ্চক হিচাপে তোমাক, তোমাক স্বীকৃতি দিব।
হয়, হয়।
গতিকে অকলে নোৱাৰি, গতিকে সমাজৰ
একতা বজাই ৰাখি, আম, এইখিনি কাম কৰিব লাগিব।
আমি প্ৰথমতে নিজৰ সমাজখনক। বুজাব লাগিব, তাৰপাছতহে এখন বেলেগ সমাজলৈ, আমি যাবলৈ সক্ষম হওঁ।
সেইটোৱে। গতিকে আগলেও, এইখিনি পাতি যাম, আৰু ইয়াৰ সমাধানৰ উপায়, নিশ্চয় আমি চিন্তা কৰিম। তুমিও সহযোগিতা কৰিবা। ঠিক আছে, তেতিয়া।